হেল্ল'?
কি কৰিছ।
হেল্ল'?
অ' কি কৰিছ।
কি কৰি আছা।
তই?
ভাত খালা নাই?
ৰাতিপুৱাই ভাত খায় নেকি, মানুহে।
অ' মাহঁতে কি কৰি আছে।
মাহঁতে আছে। মাহঁতে আছে, ঘৰতে আছে। তুমি, তই আছে, তই কি খালি?
মই ৰুটি।
ৰুটি আৰু কি।
ৰুটি আৰু মাংস ৰাতিৰে আছিলে।
অ' ঠিকেই আছে।
অ'। তেজপুৰত ফুৰিব যাম বুলি অ' ভাল-ভাল চবৰে ভাল। চবৰে ভাল।
অ'!
তেজপুৰত ফুৰিব যাম বুলি ভাবিছো।
অ' আহিবা আকৌ।
অ'! জেগাবিলাক কেনেকুৱা আছে, তাত?
ভাল- ভাল মজা জেগা আহিবি।
অ'! তাত যাব লাগিব মানে, ভাল-ভাল জেগাত ঘুৰিবলৈ।
আহিবি, তেজপুৰ ভাল-ভাল জেগা আছে।
অ' ক'লপাৰ্কত যাব লাগিব তাৰ এখন দেখি আছো ইনষ্টাগ্ৰামত।
অ'! ভাল।
উম তাত যাব লাগিব।
অ'!
বৰষুণ দিছে নাই সেইফালে? অ'! এইফালে, পূৰা বৰষুণ দি আছে।
অ' এইফালেতো বৰষুণ দিয়া নাই ডাৱৰ ডাৱৰহে কৰি আছে কিয় জানো।
অহ, আমাৰ ফালে বৰষুণ এৰাই নাই কালিৰ পৰা। অহ, বৰষুণ এৰাই নাই কালিৰ পৰা।
অ'! কালি পৰা বৰষুণ দি আছে নেকি?
দিয়ে আছে পুৰা এৰা ই নাই।
মানু্হ বিলাকে চাগে, অহা-যোৱা কৰিবলে বৰ দিগদাৰ হৈছে ন'?
দিগদাৰ হৈছে পূৰা।
উম।
উম।
বাকী কলেজ গৈছা নাই।
কলেজ গৈ আছো আজি নাই যোৱা শনিবাৰ।
কিহত এইবাৰ।
এইবাৰ আজি শনিবাৰ কাৰণে নগলোঁ আৰু।
মানে কি কোন কোন ক্লাছত।
এইবাৰ ছেকেণ্ড ইয়াৰ।
অ' অ'! দিয়া-দিয়া, ভালকে একজাম দিয়া।
আহ।
গৰম বন্ধত ফুৰিব আহিবি আমাৰ ফালে।
যাম, যাম সেই গৰম বন্ধ তে যাম একদম। তেজপুৰ ঘূৰি আহিম একদম।
আৰু ক'ত, ক'ত ঘুৰিবি।
চবতে ঘূৰিম তেজপুৰ ছেজপুৰ অগ্নিগড় চগ্নিগড় চব।
অহ।
টকলা পাহাৰ ছাব যাম।
অহ, আহিবি, আহিবি
উম, মাহত ক'ত গ'ল।
আছে ঘৰতে আছে ভাত বনাই আছে।
অহ। মুৰ্গী দুটা লৈছো মই মুৰ্গী দুটাকে চৰাই আছো এতিয়া।
হয়, নেকি।
অহ মুৰ্গী।
কেইটা আনিলি।
দু্তা মাইকি মুৰ্গী।
অ, ঠিকেই আছে।
অহ। উম, উম তুমি কি কৰি আছা। কাম চাম নোযোৱা নেকি।
লোকেল মুৰ্গী নে কি মুৰ্গী।
লোকেল মুৰ্গী। ডিম পাৰিয়ে আছে ডিম। হা
লোকেল মুৰ্গীৰ ৰেচিপি এটা কোৱাচোন।
লোকেল মুৰ্গীৰ ৰেচিপি ক'ব লাগে।। কি ৰেচিপি কি ক'ম আৰু মাংস। মাংস বনাব মই নাজানোৱে বনাবলৈ ভালকে।
ইচ ৰাম আজিকালি ল'ৰাবিলাকে কিমান মাংস বনাই।
অহ, কি বনাব লাগে আৰু মাংসতো লাগে আৰু মছলা পিয়াজ তেল চেল সেইবোৰে আৰু।
অহ,
লাগিব আৰু সেইবিলাকে। নহৰু চহৰু এইবিলাক লাগে আৰু সেয়া যোগাৰ হলে হৈ যায় আৰু। বনোৱাটো জানো বাৰু আৰু
দিবা আমাকো ৰেচিপি চেচিপ বিলাক।
অ', প্ৰনাম বাৰু শিকি আছো আৰু।
উম, শিকিব লাগে শিকিব লাগে।
অ', এইটোৱে। এতিয়া কাম এটা বিচা বিচাৰি আছো আৰু ভাল এতিয়া গৰমঠো কাম চামো লাগিব।
কি বিচাৰিচা দাম।
এনেই জিতিয়ে।
উম, কি কি
উম, আকৌ গৰম বন্ধৰ হেৰিতটো যাম কি কয় এইটো। আহ তেজপুৰৰ পৰা আহি পেলাই চাগৈ টাৱাং চাৱাং এনেকে যাম চাগ যোৱা যদি ওলাবা।
অ', যাম মোক ক'বা আকৌ।
অ', দাদা হতকো ক'বা।
অ', অ', কম দে।
অ, টাৱাংত এতিয়াই ভাল
টাৱাং ত ভাল ন?
উম, মজা-মজা ভিউ আছে। টাৱাঙতো যা টাৱাং যাব পাৰো নহলে এইবিলাক লাডাখ চাডাক যাব পাৰো।
উ, আই।
অ', লাডাখ লাাডাখ ঠিকে আৰু জেগাবিলাক বাইকত ঘূৰিবলৈ।
উম।
এইবিলাক জেগাতে ভাল লাগে বেছি।
ঠিকে আছে যাব লাগে।
টো মানে পুৰা ঘূৰিমেই আৰু।
উম, উম, ঠিকে আছে বাৰু ঘুৰিব লাগে। কেতিয়ানো ঘূৰিব।
পুৰা ঘূৰিম আৰু।
উম।
বাকী, এতিয়া খাব মা খাবলে কি বনাইছে এতিয়া?
মায়ে-মায়ে খাবলে কি বনাব আৰু মাৰ আৰু বেমাৰ হৈ আছে অলপ। হেৰি চুগাৰ হৈ আছে সেইকাৰণে ভাত কেৰেলা চাত কেৰেলা বনাইছে মাৰ কাৰণে আমাৰ কাৰণে বেলেগ।
ভাতকেৰেলা খাই ভাল পাও জানো?
মই নাখাও মায়ে খাব আমাৰ কাৰণে দালি, ভাজি, এইবিলাক বেলেগ বেলেগ আৰু। চব। জিকা, ৰঙলা এনেকৈ মিক্স বনাইছে পুৰা।
অ।
এ মাৰ কাৰণে বেলেগ তুমি খাই ভাল পোৱা নে বেয়া পোৱা জিকা-চিকা?
উম, মই জিকা খাই বেয়া পাওঁ।
জিকা খাই বেয়া পোৱা। মোৰ ভালেই লাগে বাৰু ৰঙালাওটো অলপ বেয়া লাগে আৰু। উম, তথাপিও খাই দিওঁ আৰু। উম, ৰাতিপুৱা কি খালা তুমি?
ৰাতিপুৱা, মই একো খোৱাই নাই এতিয়ালৈকে খাম হে আকন দেৰিকে।
অ', খাব লাগে আকৌ জল্দিকে।
উম, খাম অকণ লাহে ধিৰে।
অহ ঠিকে আছে তেনে আকৌ কি দাদাহত কাম চামে গ'ল নেকি
দাদা হেনো যাব যোৱা নাই আৰু
অহ ফুৰিব চুৰিব ক'তো নাযা নেকি আজি অ অ কালি চানডে কৰ'বাত যাবা নেকি
তাকে ভাবি আছো ক'ত যাও বা
কালি টিপিফালে যাব লাগিছিলে যোৱা যদি ওলাবা
উম
কালি আঠটা নটা মানতে জেগাটো ধুনীয়া আছে তাতো এতিয়া গৰমৰ দিনত জাৰনাত গা ধুবলৈ মজা আছে কালি যোৱা যদি ওলাবা
অ তাকে সুধিব লাগিব দাদাক
সুধি ল'বা সুধি ল'বা
উম
উম তাত একদম মজা মজা জেগা আছে ঘৰতে বনাই কৰি নিব লাগে আৰু তাত একে ধুনীয়াকে খাব লাগে বছ আৰু তাত বস্তু বস্তুবিলাক অলপ সস্তাত পাই কিনিবলৈ
হয় নেকি
উম দাদাক সুধি ল'বা আমি চবেই বাইক স্কুটিতে যাম বনাই কৰি লৈ যাম আৰু সেইটোৱে
কি নিব বনাই
বনাই কি আৰু যিয়ে নিয় ব্ৰইলাৰ খাচী মাংস মাছ
ও আই কোনে বনাব খাচী মাংস ব্ৰইলাৰ
তুমি জানাই দেখোন মজাকে বনাব তুমিয়ে বনাবা কমংখ চংখ
পইচি দিলেহে মন মিনি নব ন?
অ, ব ময়ে বনাম অ উম, কিন্তু কেনেকে বনাম,
কোনটো?
ভালকে নাজানো বনাবলৈ, তুমি কেনেকে বনাবা,
ভালে গম পাবা কেনেকে বনাও,
অ মই, তুমি খাচীটো বনাবা মই ব্ৰইলাৰটোকে বনাম আৰু,
কি অ ঠিক হব হ'ব বনা আৰু কি ব্ৰইলাৰ নিবাানে কি? ৰুটি নিমানে ভাত?
ব ৰুটিটো তাকে ঠিক আছে নিবলৈ ভাতটো ইমান ভাল নালাগিব সিফালে,
উম,
উম ব্ৰইলাৰটো মই বনাম শিকিছিলো মানে মাজতে, কেনেকে বনাই জানা নে নাজানে মই কৈ দিওঁ তোমাক। ফাৰ্ষটতে তেল দিব লাগিব কেৰাহীটোত
উম,
তাৰপিছত সেয়া দিব,
তাৰপিছত পিঁয়াজ দিব লাগিব
উম আৰু
অ আদা নচৰু আদা নহৰু খিনি দি লৈ পেলাই আৰু কি আৰু ফ্ৰাই কৰিব লাগে আৰু অলপ টাইম
উম।
তাৰ পিছত সেইখিনি দি দিব লাগে মাংস চাংস খিনি দি দিব লাগে আৰু মচলা চচলা মচলাখিনি দি পেলাই অলপ টাইম লৰাই চৰাই ল'ব লাগে ঢাকি ঢাকি থব লাগে আৰু তাৰপিছত তেনেকেই সিজাই সিজাই হৈ যায়। আৰু
উম
উম এতিয়া কি কিবা বনাই আছা নেকি
অ মই কিবা আঁকি আছো
অ
মই ড্ৰয়িং কৰি ভাল পাও যে সেয়াই আঁকি আছো।
ড্ৰয়িং কৰি আছে নেকি? অ মই আকৌ ড্ৰয়িং কৰিব নাজানোৱেই।
মই জানো আহিবা কেতিয়াবা শিকাই দিম
আহ শিকাই দিবা শিকাই দিবা মই যাম তোমালোকৰ ঘৰত
ঠিক আছে তেনে কালি পিকনিক গলে মানে ক'বা মোক
অ' কালি পিকনিক গলে মানে কম দিয়া
উম ঠিক আছে দিয়া হ'ব বাই বাই
দিয়া হব অ অ বেয়া